বনৰ
অ' বন্ধু ভাল খবৰ। তোমাৰ কি খবৰ?
মোৰো ভালেই দিয়া। বহুত দিন মূৰত কল কৰিলো ন তোমাক
তাকেইেতো বাকী খবৰ ঘৰৰ খবৰ ভাল।
খবৰ আছো দিয়া ভালে। মোৰ ঘৰখনৰো বাৰু আছে তোমালোকৰ কোৱা ঠিকে আছে। চ
উ
উ
ঠিকে আছে।
আটাইৰে ভাল।
চলি আছে চব আটাইৰে ভাল।
মাৰ পৰীক্ষা পাতি শেষ হ'ল ন।
অ' আজি লাষ্ট এটা পৰীক্ষা আছিল দিলো।
আচ্ছা। আজিৰ পুৰা সম্পূৰ্ণ ফ্ৰী।
কি চ উম একদম ফ্ৰী চাও। এয়া কিবা কৰিব লগা।
আজি পৰা নিশ্চিন্ত মনে।
এতিয়া কামৰ কিবা বিচাৰিব লাগিব।
সেইটো হয় কাম এটা বাৰু প্ৰয়োজন হ'ব আচ্ছা শুনা আচ্ছা শুনা না। আমাৰ কলেজৰ পৰা তাত ট্ৰিপ বনোৱা ট্ৰিপৰ মানে চিন্তা কৰা হৈছিলে। তা ফুৰিবলে যাব বুলি।
তুমি যাবা নেকি?
অ' কলৈ কলৈ যাব? উম পিছলে। হেল্ল'! উম। হেল্ল'!
তুমি
হাঁ? হেল্ল' হেল্ল' বন্ধু। হেল্ল'!
হেল্ল' মই শুনি আছো কোৱা।
কোৱা। মই কৈছিলো মানে তোমাৰ ট্ৰিপ টো কলৈ মানে ক'লৈ ভ্ৰমণ কৰিব?
অ' দাৰ্জিলিং যোৱা কথা আছিলে।
আহ ত পিছেলৈ কি হলে? মই যাবলৈ উম তোমাৰ বাজেটটো লৈ কথা আছে ন? পইচাটো বা কিমান লাগে এতিয়া। হেল্ল'!
অ' নিজে পাঁচ হাজাৰ মান দিম।
উম তোমালোকে এতিয়ালৈকে বনোৱা নাই কিমান পইচা লাগিব?
অ' সিমান মানে যাব লাগে আৰু ধৰা তুমি হাত খৰচ হিচাপে অলপ লগত ৰাখিব পাৰিবা। যিহেতু জানাই ন তালৈকে গ'লে কিবা ন কিবা ওলাবই দিয়াচোন।
তুমি আগ্ৰহী নে যাবলে? তুমি আগ্ৰহী নে যাবলে? আচ্ছা, শুনি ভাল লাগিলে। তোমাৰ কথাখিনি।
তুমি যাবা কি নাই পিছে?
মই যাম বাৰু আৰু তুমি আগতে ক'ৰবাত তেনেকে তেনেকে গৈছিলা নেকি ফুৰিবলে?
অ মই গৈছিলো এবাৰ তোমাৰ ৰিচেন্টলি তোমাৰ ধৰা টু থাউজেণ্ড টুৱেণ্টি ফাইভ টুৱেণ্টি ফাইভত গৈছিলোঁ।
অ ক'লে গৈছিলা বা?
তোমাৰ ফেব্ৰুৱাৰী মাহত মানালী গৈছিলো মই।
আচ্ছা কেনেকুৱা লাগিলে তুমি খুব চাগে ফূৰ্তি কৰিছা নহয় জানো?
ফুৰ্তি বহুত ফুৰ্তি কৰিছো মানে এনেকুৱা ধুনীয়া জাগা, তুমি চাই কিনি মানে আৰু আহিবও নুখুজিবা সেনেকুৱা জাগা। তোমাক নিজকে লাগিব মই ইয়াতে থাকি দিওঁ, বহুত ধুনীয়া জাগা দিয়া।
কেতিয়াবালে ওলাবাচোন আমাৰ লগতো আমিও এদিন যাম।
অ আমি যাব পাৰিমটো আমাৰ আমাৰ ফিফ্ট চেম আছে নহয়।
অ ঠিক কৈছা ঠিক কৈছা।
তুমি খালি পইচাটো ৰাখিবা হাতত। পোন্ধৰ হাজাৰ মান লাগিব পোন্ধৰ হাজাৰ মান লাগিব দিয়া মোৰ হিচাপত।
আচ্ছা
বুজি পছা তে তুমি পইচাটো অলপ ৰাখিবা হাতত যে আমি যাব পাৰোঁ আকৌ তুমি যেতিয়া যাম আকৌ তেতিয়া ক'ব আকৌ নহ'লে তুমি ক'বা আকৌ পইচা নাই বুলি তেতিয়া,
সেইটোও হয় দিয়াচোন বাৰু মই বাৰু ৰিজাল্ট যোগাৰ কৰিম
এইকাৰনে আগমুহূৰ্ত তুমি জমা কৰি থৈ দিয়া বেছি ভাল মানে বুজি পাইছা আৰু আমাৰতো বেছি বছৰ বেছি দিনো নাই একো লাষ্ট এ এবছৰেহে আছে তোমাৰ,
সেইটোৱে সেইটোৱে ঠিক কৈছা তুমি
পইচা অলপ জমা কৰি থবা বুজি পাইছা লাগিব
অ সেইটোৱে বাৰু বৰ্তমানলে আমি কৰ'বাত যাব লাগিছিল, যদি আহ
মোৰ হিচাপ উ মোৰ হিচাপত দাৰ্জিলিঙত কিবা অসুবিধা হ'লে আমি প্লেন বি এটা ৰখা ভাল আছে বুজি পাইছো আমি তোমাৰ এই আৰু এটা কিবা জাগা কৈছিলে ন ছাৰে কিবা কৈছিলে সিদিনা?
বৰদোৱা
বৰদোৱা হেৰি কেনে আমি কিবা বেলেগ এটা প্লেন চাও বলা, প্লেন বি এটা হাতত থাকিব লাগে মোৰ হিচাপত।
উম হম ঠিক কৈছে এদিনীয়া
ধৰা ট ট থ্ৰী থাজেডৰ বাজেটৰ ভিতৰত এটা এদিন নহলে দুদিন থকাকে মানে হাকো এইটো এটা এক্সপৰিয়েঞ্চ হৈ যাব ন তোমাৰ ভাল এটা
এনেকুৱাতো ধৰা ভাল জেগা নাইয়ে দিয়াচোন কব গলে
উম চাব লাগিব ন এতিয়া আমি এক্সপ্লৰ কৰি মানে বিচাৰি চাব লাগিব এতিয়া
সেইটোৱে সেইটোৱে এবাৰ নেপাল চাইডে এবাৰ ট্ৰাই কৰিব পৰা যায় নেকি
উ নেপাল নেপাল চাইডে যাব পাৰি কিন্তু তোমাৰ সিফালে পইচাটো অলপমান বেছি লাগিব ব নহয়
উম সেই
আৰু তাতে তাতে ধৰক বেছিতকে বেছি তোমাৰ দচ মান লাগিবই
উম হোম হোম ঠিক কলা এইটো
কাৰণ তাতে তোমাৰ এ আই এল পিও বনাব লাগিব নহয়
অ ঠিক কৈছা এইটো ঠিক
কাৰণে সেইটো বেলেগ বেলেগ কাউন্ট্ৰী পৰি যায় ন
উম উম ঠিক কৈছে সেইটো
সেইটো টো আৱ ধৰা ইন্টাৰনেচনেলে হৈ যাব পাৰে ক'ব গলে
উম ঠিক কৈছা
তাৰ কাৰনে মই ক ভাবিছিলো প্ৰথমত নেপাল যাম কিন্তু খৰচ বেছি হ'ব নেপালত আই এল পি বনাব লাগব আই এল পি বনাও কমছে কম মও নাজানো তাকো ফাইভ হানড্ৰেদ ওচৰা ওচৰি যাব চাগে আৰু অনলাইন বনাব লাগিব আই এল পি
আচ্ছা আচ্ছা বুজিলো উম হোম
তুমি পইচা জমা কৰা পইচা জমা কৰা নহ'লে আমি টাৱাং যাম নহ'লে মানালি যাম
হয় হয় ঠিক কৈছা তুমি মোৰ অলপ টকাৰ অসুবিধা চলি আছে বাৰু মই যোগাৰ কৰি আছো। বাৰু হৈ যাব তে
জমা জমা কৰি থাকা হৈ যাব লাহে লাহে আৰু পিছে কাম পালা কি নাই
কাম বৰ্তমান মই তেনেকে পোৱা নাই মই তেনেকে একো কৰা নাই।
উম কাম সেনেকুৱা কাম তুমি বহি থকা সেনেকুৱা কাম নাপাবা মোৰ হিচাপত যে
নাই নাই মোক বহি থকা তেনেকা নালাগে কাম হ'লে হ'ল। খালী সময়টোৰ সমস্যাবোৰ
তাকে তো সময়টো মেন হৈ গ'ল ন তুমি সময় যদি হেৰি কৰিব আ যদি তুমি বিলিংকিত ত কাম কৰিব লাগিব
হ'ব দিয়া সেইবিলাক কথা আমি পিছত পাতি লম সেইবোৰ সেইবোৰ কথা আমি পিছলে পাতি ল'ম
উম বহুত কাম তেতিয়া তুমি এইটো আমাৰ এইটো এইটো দি টো ভাবা তুমি ক'লৈ যাবা মানে ভ্ৰমণ কৰিবলে
হা হে হে সেইটোৱে সেইটোৱে মই সেইটোৱে ভাবিছোঁ
ধৰা দুই তিনি হাজাৰৰ ভিতৰত কলৈ মানে আমি যাব পাৰিম এনেকুৱা জাগা আছে জানো
হা হা থকাত আছে কিন্তু ধৰা এদিনীয়াকে আৰু অহা যোৱা কৰিব লাগিব
অঁ
আৰু ইমানতো তোমাৰ খৰচো নহয় ধৰা যিমান আমি ভাবিছোঁ দুই তিনিহাজাৰ এই ওচৰতে এবাত গুচি যাম ভালকে জেগাতে
কোনটো নেম নামটো কি
এনেকুৱা এটা জেগালৈ যাম য'ত ধৰা আমি পৰিৱেশৰ লগত এটা ভাল সম্পৰ্ক সময় ক কটাব পাৰো
অ সে তেনেকুৱাই জোগা লাগে মানে। মই সেনেকুৱা হলে শান্তিত পোৱা পাম ন আমি মানে চহৰত থাকে চহৰ চহৰত থাকিল
কবাত ধৰা ধুনীয়া পাহাৰ তেনেকুৱা জেগাবিলাক হলে ভাল সুবিধা হয় অলপ থাকিবৰ কাৰণে
আছিলে তোমাৰ বোচ প্ৰেকত যাব পাৰিলো হয় আমি
অ ঠিক কৈছে সেইটো হ'লেও আমি মিলাব পাৰিলোহেঁতেন
বোচছে ক'ত যাব পাৰি কিন্তু মেইন কথা হ'ল তোমাৰ বাছ নোপোৱা মোনো ন
অ সেইটোও এটা অ সুবিধা থাকিলে
আমাক তেনেকুৱা এটা জোগা লাগিব যত ধুনীয়াকে আমি বাছেৰে যাব অহা যোৱা কৰিব পাৰো
উম সেইটো ভালে কৈছা তোমাৰ কেম্পিং কৰ লগে যাব পাৰে। আৰু বুলষ্ট্ৰেক তোমাৰ বেছি দূৰ নহয়।
উম।
বুল বুল‌ষ্ট্ৰেক চেক তোমাৰ বেছিতকে বেছি ইয়াৰ পৰা এশ বাৰ কিলোমিটাৰ। হয়।
নহলে এটা কাম কৰো। আমি আটা এ ধৰা চাইকেল তাই। চাইকেল লৈ।
ৰবা নহলে আমি ছাৰকো কৌ বুল টেপ্টকত যাম বুলি।
বাছেৰেতো সম্ভৱ নহ'ব ন।
বাছেৰে নহয় আমি মানুহ কিমান জন যায় আগত চাই লওঁ চাই কেনে আমি হেৰি। কৰিম দিয়া তোমাৰ।
তেনেনে কৰি। মোৰ ন মগনন্তু। ঐ ইয়ো মোৰো হেল্ল। হেল্ল' মই কৈছো ছাৰ লগ। কথা ছাৰৰ লগত কথা পাতি কেনে আমি হেৰি কৰো নহলে।
সেইটো হব কিন্তু তাৰ।
তে তো মুঠতে আমি ৰাতিপুৱা জল্দি উওলাব লাগিব। আহোতে আমি ট্ৰেফিক পাম কিন্তু।
উম উম সেইটো হয়।
এইটো বহুত ডাঙৰ ট্ৰেফিক পাম্প। বহুত জানৰ অসুবিধা হৈছ মই জানো।
উ বুজিলো বাৰু টিঁ
উ শ্বিলঙত খোৱাৰ। হয়ে।
তুমি আগতে শ্বিলং গৈ পাইছানে।
উম গৈছো বাও।
বলে কৰ কৰলে কেই গৈছে।
শ্বিলংটো তোমাৰ গৈছোঁ। কাৰাং চুৰি গলো। শ্বিলঙৰ ইউনিভাৰ্চিটি অ চাই আহিলো মই। উমিয়মটো ওচৰতে পৰি যায় মাফলং গ'লোঁ। অ। তাৰপিছত এইটো কি কয় তোমাৰ চছেভেন ছিষ্টাৰ। লাইফ লম।
উ ভাল লাগিলে দিয়া তোমাৰ লগত কথা পাত-